কওকচোন হেল্ল' এই গৰমত বহি আছো আৰু
তাইকে গৰমটো বহুত পৰিছে দিয়ক।
হয় হয় হয়। গৰম পৰিছে খোৱা ব তেনেকে হোৱা নাই। আ আপোনাৰ এই কলপ পচলা কাটি আছিলো গৰমত বহি বহি
হয় গৰমত প্ৰায় এইবিলাক বাহিৰা বস্তু অকন এৰায়ে চলিব যিটোহে গৰম পৰিছে বাহিৰা বস্তু একেবাৰে খাব নালাগে।
হয় হয় এই ধ ধৰ মা মছলা তেনেকে এইবিলাক বস্তু মাছ তাৰপাছতনেকে মাছটো খালেও মানে আপোনাৰ তেনেক ধৰক মাংস চাংস এইবিলাক খাবই নালাগে। যিমান পাৰে ঠাণ্ডা বস্তু তেনেকে ধৰক ঘৰতে হোৱা বস্তু বিলাক।
আহ সেইয়াই আৰু ঘৰত কৰিলেও প্ৰায় আপোনাৰ সাৰ প্ৰয়োগ কৰিব নালাগে
হয় হয়
কাৰণ কিয়নো আমাৰ ঘৰৰ মানুহখিনিয়ে খোৱা যায়
হয় হয় ঘৰৰ মানে আপোনাৰ যোনবিলাক ধৰক গোবৰ পাচন সাৰ আমাৰ যোন বিলাক সেইবিলাক দি আমাৰ ঘৰৰ উ মানে শাক পাচলিবলাক সেই খেতি কৰা হয় ন
অ সেইটো
সেইকেইটে তো এতিয়া গৰম বেছি পৰি আছে আপোনালোকৰ পিনে নে কি
কালিতকে আজি গৰমতটো অলপ কম মানে
হয় হয় যিমান পাৰে গছৰ তলত তেনেকে ধৰক ফেনৰ পৰা ঘৰ ভিতৰ পৰা আহি পেলাই গছৰ তলত বা পুখুৰীৰ পাৰত তেনেকে বহিবলে
তাকে বহা যায় বাৰু কিন্তু মানে কি হৈছে আপোনাৰ গৰমতটো ইম ইমানেই বেছি বাঢ়িছে মানুহ মানে গৰমত থাকিব নোৱাৰা হৈছে ভিত ভিতৰত কি বাহিৰত কি ইমান ৰ'দ আপোনাৰ গছবোৰ কাটি দিছে যে সেই গছ বোৰ কাটি দিয়াৰ কাৰণে হয়তো ইমান গৰম হৈছে আগত তেটো ইমান গৰম নহয় আগতে জুলাই আগষ্ট অ ছেপটেম্বৰতহে তেনেকুৱা এটা হয় কিন্তু এতিয়া আপোনাৰ জুন মাহৰ পৰাই ইমান গৰম
হয় বেছিকে মানে গছ গছনি কাটি দিয়া মানে মানুহ বেছি এক্চুৱেলি কথাটো হ'ল মানে ঘন বহুত টেই মানুহ বিলাকৰ জনসংখ্যা বৃদ্ধি পাব ধৰিছে গছ গছন বিলাক সেইকাৰণে কাটা পৰিছে ন গোলক কীয় উচ্চতাটো বৃদ্ধি পাইছে আহ আপোনাৰ আজিকালি প প্ৰদূষণ বিলাক বেছি হৈছে যান জট বিলাক বেছি হৈ গৈছে আপোনাৰ ইণ্ডাষ্ট্ৰী বিলাক যোনবিলাক আমাৰ ফেক্ট
আগতে আপোনাৰ ইমান নাছিলে কাৰণ আগতে আপোনাৰ গাঁওৱে বেছি আছিলে গাঁৱত আপোনাৰ মানুহ বিলাকে পাতল বসতি কৰিছিলে চব মানে গছ গছনি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছিলে কিন্তু এতিয়া মানে কি হ'ল আপোনাৰ বেছি বেছিভাগ আপোনাৰ অ গছ গছনি নায়েই গতিকে বেছিভাগ মানুহে তেনেকে থাকিব লগা হৈছে ইণ্ড্ৰাষ্টি পাতিছে বিভিন্ন ধৰণৰ কোম্পেনী গঠা হৈছে তাৰু সেইকাৰণেই মানে আপোনাৰ গছ গছনি কাটিবলগীয়া হৈছে
হয় হয় মানে প্ৰদূষণ বিলাক বেছি হৈ গৈছে প্ৰদূষণৰ উত্তা উত্তাপত মানে আপোনাৰ গৰমৰ যোনটো মানে লেয়াৰটো সেই লেয়াৰটো গৰমৰ লেয়াৰ বাঢ়ি গৈছে তাৰ ফলত কি হৈছে গ মানে আমাৰ যোনটো বৃষ্টিপাত বৰষুণ সেই বৰষুণটো কমি গৈছে আৰু বৰষুণ কমি যোৱা ফলত ধৰক কৃষকসকলে পথাৰত ধৰক তেনেকে খেতি কৰিব পৰা নাই যিটো খেতি আপোনাৰ ধৰক এতিয়া আৰম্ভ হ'ব লাগিছিল সেই খেতি বিলাক এতিয়া বৰষুণৰ কাৰণে মানে ক কৰিব পৰা নাই আৰু আজিিকালি আপোনাৰ ধৰক চৰকাৰে ধৰক চলাৰ তেনেকে ধৰক ক‌ জলসিঞ্চন নলাত সেইবিলাক আদি ধৰক দিছে সুবিধা ৰাইজক
মানে সমস্যা বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে এতিয়া খেতিয়কসকললেৰ বহুত মানে দিগদাৰ মানে অশান্তি হৈছে কাৰণ তেওঁলোকে পানী নহলেতো খেতি কৰিব নোৱাৰে দিয়কচোন খেতিৰ কাৰণেও মানে আমি বিভিন্ন ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰিব লাগে
হয় হয় খেতিয়ক সকলে যিখিনি আপোনাৰ প্ৰাকৃতিক যোনবিলাক বস্তু বৰষুণৰ পৰাই ওপৰতে নিৰ্ভৰ কৰে
অ, হয় হয় মানে যিমান পাৰি আমি অ যিমান পাৰো আমি পাম। পানী-চানী বিলাক মানে খেতিৰ কাৰণে যোগান ধৰিব লাগে। কাৰণ খেতি আহ খেতিওতো লাগিব দিয়কচোন হক সকলো যদি চাকৰিয়াল হয় খেতি কৰা মানুহ বিলাক কলৈ যাব আমি
হয় হয়, খাদ্য সেইটোৱে খেতি কৰিলেহে আমি ধৰক পেট
আমাক যিমান চাকৰিয়াল মানুহ লাগিব সিমান আমাক খেতিয়কো লাগিব কৃষক কৃষক লাগিব কাৰণ কৃষকসকলে কাম নকৰিলে হয়তো আমি খাবলে নেপাম।
হয় হয়, গোটেইখিনি কৃষকৰ ওপৰত নিভ
হয় হয়, কৃষকসকলৰ ওপৰতে আমাৰ খোৱাৰ যোনটো ব্যৱস্থা সেইটো নিৰ্ভৰ
হয়, খাদ্য প্ৰণালীটো সেইটো কৃষকসকলৰ ওপৰতে নিৰ্ভৰ কৰে মানে মানুহক ওপৰতে ডিপেণ্ড কৰে ন কি গোটেইখিনি খাদ্য প্ৰণালী বস্তুটো
হয়,
আৰু খাদ্য তেনেকে গৰমত মানে তেনে খালেও মানে অলপ ধৰ ৰাতিপুৱা উঠিও আজিকালি মানুহ বিলাক ই ই কৰিব লাগে। দেই শৰীৰ চৰ্চা কৰিব লাগে। শাৰীৰিক যোনটো আমাৰ ব্যয়াম উঠা হয় ৰাতিপুৱা উঠি ৰাতিপুৱা সোনকালে ইয়াত উঠি চাৰিটা পাঁচটা তেনেই মে সিধা উঠি পেলাই খোজ-কাঢ়িব লাগে। খোজ-কাঢ়িলে কি হয়? হয় হয়, খোজ-কাঢ়িলে হয় হয় হয়, খোজ-কাঢ়িলে যিমান পাৰে আমাৰ কি হয় বডিত টোৱে হেলথটো মানে আমাৰ হেলদি হৈ থাকে প্লাছ আমাৰ ব্যয়াম বিলাক কৰিবলৈ উশাহ-নিশাহ লোৱা ব্যয়ামটো
বিভিন্ন ধৰণৰ ব্যয়াম আছে আপুনি এতিয়া কোনটো ব্যয়াম কৰিলে আপোনাৰ কোনটো মানে উপকাৰ হ'ব সেই সকলো চাই-মেজ বুজি কৰিব লাগে কাৰণ শৰীৰটো আমাৰ নিজৰ
হয় হয়, হয় হয় হয় হয় হয় হয়, শুনি আছো কওক সেইটোৱে শাৰীৰি শাৰীৰিক শ শ শৰীৰ চৰ্চ শৰীৰ চৰ্চাটো বেছিকে মানে কৰিব লাগে।
হয়, আজিৰ দিনত শৰীৰ চৰ্চাটো একেবাৰে মানে বহুত মানে উপৰ মানে লাগতিয়াল কাৰণ আজিকালি মানুহে বেছিকে বাহিৰা বস্তু খাই বাহিৰা বস্তু খোৱাৰ ফলত কি হয় আমাৰ পাচন পাচনতন্ত্ৰটোৱে সেই সকলোবোৰ বস্তু একেলগে হে মানে আপোনাৰ গ্ৰ গ্ৰহণ কৰিব নোৱাৰে গতিক বিভিন্ন ধৰণৰ ব্যায়াম কৰিলে সেইখিনি আমাৰ হজম হোৱাত সহায় হয়।
হয় হয়, যিমান পাৰি আমি ধৰক এ এনেকে শৰীৰ চৰ্চাৰ লগতে খাদ্যৰ যোনখিনি মানে ঘৰুৱা যোনবিলাক সম্ভাৰ সেইখন ঘৰুৱা সম্ভাৰ খিনি আমি খাদ্য খিনি খাব লাগে। যেনেকে ধৰক আমাৰ ধৰক কলৰ-পচলা গৰম গৰম দিনত তেতেলী পানী নেমু টেঙা বা ঘৰৰ যোনখিনি ধৰক শাক-পাচলি সেই বস্তুবিলাক আমাৰ মানে শৰীৰৰ বাবে উপযোগী মস্য-মাস্য এইবিলাক মানে আপোনাৰ অ, ওপৰত তাৰপৰা দূৰত থাকিব লাগে উমহু আৰু এইবোলে এই কথাখিনি মানে ধৰক সমাজৰ লগতে আমাৰ ওচৰৰ-পাজৰৰ যিখিনি ধৰক ৰাইজ থাকে তেওঁলোকৰ দৰে সজাগতা কৰিব লাগে ন।
হয় হয়, কাৰণ অকল আমি এজন মানুহে বা ভাল হলে নহ'ব গোটেই সমাজ খনকে একেলগে আগুৱাই নিব লাগিব আৰু মানে কি হৈছে আজিকালি বেছি বেছিকে ফাষ্ট-ফুড খোৱাৰ ফলত মানু মাইকী মানুহৰে ধৰিলওক বিভিন্ন ধৰণৰ বেমাৰ আজা পিছে আপোনাৰ ধৰি লওক এতিয়া ফাষ্ট-ফুড খোৱাৰ ফলত মাহেকীয়াতটো কেতিয়াবা কিছুমান মানে মানুহৰ হয়, আপোনাৰ কিছুমান বেমাৰ-আজাৰ হয় তাৰফলত আমি বিভিন্ন ধৰণৰ ডক ডক্টৰৰ পৰামৰ্শ ল'ব লাগে গতিকে আমি প্ৰথমৰ পৰাই মানে কি কৰিব লাগে সেই কাৰণে আমি প্ৰথমৰ পৰাই এক্সাৰচাইজ বিভিন্ন ধৰণৰ খোৱা বস্তুৰ প্ৰতি আমি নিয়ন্ত্ৰিত কৰিব লাগে যাতে আমি সেইখিনি ভালদৰে মানে সেইখিনি পৰ্যায়লৈ নাযায়।
হয় হয়, সেইখিনি পৰ্যায়লৈ যাই পেলাই আমাৰ যেতিয়া আমাৰ ফিউচাৰ ভৱিষ্যতৰ অকনমান মানে আজিকালি অন্ধকাৰ নিচিনা হৈ যায় ন, সকলো জীৱনত ধৰক বেলেগ বেলেগ সকলো পৰিয়াল বিলাক বেলেগ বেলেগ ত সেই বস্তুতটো লৈ হয় নাই নহয় জানো?
হয় হয় মানুহে অলপ নিজৰ খোৱা লোৱাৰ প্ৰতি অলপ গুৰুত্ব দিব লাগে, কাৰণ আজিৰ যুগত প্ৰথমটো আমি খোৱা লোৱাতোৱে ন খাই খাদ্য অবিহনে কোনো জীয়াই থাকিব নোৱাৰে গতিকে খোৱা লোৱাাতটো আমি ভাল দৰে এটা আ হেল মানে মেইনটেইন কৰিব পৰা খাদ্য খাব লাগে। কাৰণ খোৱাৰ ক্ষেত্ৰত বা পানীয়েই হওক বিভিন্ন ধৰণৰ বস্তুৰ ক্ষেত্ৰতে আমি প্ৰত্যেক দিনাই লব লাগে কাৰণ
বিশেষকে মানে আমি ধৰক এই খাদ্যয় বিলাক খাদ্যৰ পৰা বিশেষ আমি খাব লাগে বেছিকে আমি ধৰ ফল মূল আমি ধৰক আমাৰ যোনটো মানে শৰীৰৰ শৰীৰৰ বাবে বেছি উপযোগী আমাৰ ফল মূলটো যেনেকে ধৰক তিঁহু আই তিহু, আপেল, কল এইবিলাক বিশেষকে মানে তিহুতটো বেছি খাব লাগে তাত আপোনাৰ অকণ হয় হয়
তাৰ পিছত এইবিলাক বিভিন্ন ধৰণৰ শাক শাক পাচলি নিজৰ ঘৰতে কৰিব লাগে তাৰ ফলত আমাৰ বহুত উপকাৰী হয়
হয় হয় হয় আৰু এটা কথা শৰীৰৰ বাবে মানে বিশেষকে বেছি উপযোগী আপুনি মানে ডেইলি আপোনাৰ গৰমত পানী ধৰক মেক্সিমাম তিন লিটাৰ খাব লাগে এজন মানুহে শৰীৰৰ বাবে আমাৰ শৰীৰত তিন লিটাৰ পানী আমাৰ প্ৰয়োজন।
আৰু যিমান পাৰি আমি ঘৰুৱা মানে ঘৰুৱাকে আমি চৰবত তৰবত বনাই খা লাগে যে নেমু চৰবত খাব লাগে নেমু আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে। মানে বিভিন্ন ধৰণৰ ফ্ৰেছ মানে এটা ৰিফ্ৰেছমেণ্ট দিয়ে আমাৰক।
উম হম হম হয়। আৰু তেনেকে ধৰক ঘৰৰ ধৰক কচু কচু থঠুৰবিলাক তেনেকে খাব লাগে। শীতল পেলাই ন এইবিলাক বস্তুৱে কোনো সাৰ নিদিয়া বস্তু। ত' গৰমত এইবিলাক খালে প্লাছ আপোনাৰ নাৰিকলৰ যোনটো হেৰি হয় নাৰিকলৰ যোনটো ডাফ হয় ন সেই ডফটো নাৰিকলৰ ভিতৰত পানীকণ খাব লাগে।
লাগে লাগে। আজিৰ দিনত মানে কি হল আপোনাৰ শৰীৰটো ভাল কৰি ৰাখিবলৈ হলে প্ৰথম হৈছে আমাৰ খোৱাটো। খোৱাতটো আমি যিমানেই ভাল ৰাখিম যিমানেই ভাল কৰিম
হয় সিমানে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব। ডক্টৰৰ ওচৰৰ পৰা আমাৰ যোৱাৰ পৰা আমি কি কৰিম ঘৰত তে ৰেহাই পাম আমি ডক্তৰ ওচৰত যোনখিন পইচা দিব লাগে
হয় মানে কি হয় আজিকালি আপোনাৰ কি হয় জানে নে খোৱাটোৰ পৰাই প্ৰথম থম বেমাৰটো ষ্টাৰ্ত হয়। কাৰণ আজি কালি সৰু সৰু বেমাৰ আপুনি ধৰিব নোৱাৰে, যেতিয়া ডাঙৰ হ'ব তেতিয়া গম পোৱা যায়। গতিকে আমি লাহে লাহে নিয়মিত মানে শৰীৰ চৰ্চা কৰি থাকিব লাগে যাতে আমি সৰুতে বেমাৰটো কথা গম পাও। কাৰণ ডাঙৰ হয় যোৱা পিছত আমাৰ এতিয়া আমি শৰীৰ চৰ্চা নকৰা কাৰণে যোনটো খৰচ নাই হোৱা মানে বাচি আছে হয়তো সেইটোতকে বেছি পৰিমাণে আমি ভৱিষ্যতে খৰচ কৰিবলগীয়া হ'ব পাৰে।
হয় হয় গতিকে আমি এতিয়া বৰ্তমানৰ পৰাই খাদ্য প্ৰণালীৰ জৰিয়তে ভালকে মানে চলা চল চলা চল কৰি থাকিব লাগে খাদ্য প্ৰণালী বিলাক আমি ভালকে নিজৰ ৰুটিন ৰুটিন বনাই ল'ব লাগে। খাদ্য কেনেকে খায় কেনেকে কি কৰে আমাৰ লগতে দশকো ৰাইজ অসম মানে সমাজৰ লগতে অসমখনকো কেনেকে খাদ্য প্ৰণালীৰ লগতে মানে আগুৱাই লৈ যাবা লাগে ন উন্নয়নৰ
হয় গোটেই সমাজখন ভাল হলেহে আমি এজন দুজনে ভাল হলে নহ'ব কাৰণ বাকী বিলাক আছে ন গোটেই সকলোকে একেলগে সেইখিনি জ্ঞানটো দিবই লাগিব হয় সামৰিব লাগিব কাৰণ এখন সমাজত আমি যিহেতু সমাজ প্ৰিয় পাণী এজন মানুহ ভাল হলেই নহ'ব গোটেই সমাজখন ভাল হ'ব লাগিব গতিকে সমাজখন ভাল কৰাৰ আগতে আমি প্ৰ প্ৰথম ভাল হ'ব লাগিব
নিজে মানে আমি সুস্থ হৈ থাকিবলৈ আমি নিজে খাদ্য প্ৰণালীটো বনাই ল'ব লাগিব ন
হয় ভাল এটা খাদ্য প্ৰণালী হলেহে আমি সেই খাদ্য প্ৰণালীটো মানি চলি ভৱিষ্যতে যিবোৰ শংকা বিপদ বেমাৰ আজাৰ তাৰ পৰা আমি এতিয়াই নিৰাপদ হৈ থাকিব পাৰিম বাৰু। ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিলে অ কেতিয়াবা পাতিম দিয়ক অ ঠিক আছে ধন্যবাদ অ অ।